অহ', -ক?
কি খবৰ?
খবৰ পনীয়া।
কিয় বা?
এই গোটেই বৰষুণ যেনিয়ে-তেনিয়ে যেতিয়াই-তেতিয়াই বৰষুণ দিছে।
বৰষুণ দিছে যদিও গৰমটো কমা নাই নহয়।
সেইটো হয় বাৰু অলপ-অলপ গৰম হৈ আছে।
এতিয়া তহঁতৰ ফালে কি এতিয়াও বৰষুণ দি আছে নেকি?
নাই-নাই এতিয়া বৰষুণ দি থকা নাই, এতিয়া অলপ-অলপকে মানে কিন-কিনিয়াকে দি আছে আৰু।
তহঁতৰ মাটি ৰুলী নাই?
নাই-নাই মাটি ৰোৱা নাই, আজিতো পঁচি-পঁচিশ দিন হোৱা নাই, ঊনৈশ দিন মান হৈছে চাগে কঠীয়াৰ পৰা।
আচ্ছা।
পথাৰলে আহি আহি আছো, গৰু দিছিলোঁ, গৰু চাবলে আহি আছো।
কি কয় কঠীয়া ডাঙৰ হোৱাই নাই, ৰুব পৰা হোৱা নাই মানে।
কঠিয়াও ডাঙৰ হোৱা নাই, আকৌ হেৰিও হোৱা নাই মানে, এইটো, হালো বোৱা নাই।
আৰু কঢ়োৱাও নাই।
নাই কঢ়োৱাও নাই পইচা নাই ট্ৰেকটৰ লগাবলে। শুনা পাইছ নাই? হেল্ল' শুনা পাই আছ নাই বোলো? হেল্ল' শুনা পাইছ নাই বোলো?